হেল্ল', হেল্ল'? হেল্ল', শুনিছানে বাৰু?
মই শুনি আছোঁ‌, তুমি শুনিছা নে?
অ', শুনিছো শুনিছো, কি কৰি আছা?
মই আছোঁ‌ এনেই, তুমি কি কৰিছা-
এনেই বহি আছো বাৰু, তাকে চাহ তাহ খালা নহয় ন?
উম, খালো তুমি খালান নাই বাৰু-
মই খাই খাই-বৈহে ধুনীয়াকে বহি আছো।, বাকী খবৰ খাতি ঠিকে আছে নহয়?
উম, মোৰ ভালেই বাৰু, তোমাৰ ভালনে?
হয়, হয়, ভালেই ভালেই।
হয়।
উম, তাকে বোলো বহুত দিন হ'ল তোমাৰ লগত কোনো কথা বতৰা অ', ঘৰত ভাল ভাল ভাল সকলোৱে ভাল।
হয়।
তাকে বাকী উম তোমাৰ লগত বহুত দিন কথা বতৰা পতা নাই আজি বোলো বহুত দিনৰ মূৰত ফোনে এতাকে কৰো এটা বিশেষ বিষয়ৰ ওপৰত কথা পাতিম বুলি ফোন এটা কৰিলো তোমালৈ।
অ', কি বিষয় বাৰু?
তোমাৰ আমাৰ বিষয়টো এনেধৰণৰ হ'ব, মানে আহ আমাৰ যি সংস্কৃতি মানে অসমীয়া সংস্কৃতিৰ বিহু, সেই বিহুটো যে আজিকালি মানে নাইকিয়া নিচিনা হৈ গৈছে সেই তাৰ ওপৰতে অলপ কথা পাতোঁ‌ বুলি ভাবিছিলোঁ। কেনে হ'ব বাৰু বিষয়টো?
বহুত ভাল হ'ব।
হয়, হয়, উম। তাকেহে মই আৰম্ভ কৰিছো আৰু, হয়-হয়-হয় মইয়ে আৰম্ভ কৰিছো। উম। মানে কি হ'ল আজিকালি বি-বিহুটো আগৰ দিনৰ যি বিহু, বিহু আৰু আজিকালি যি দিনৰ যি বিহু তাৰ মাজত আজিকালি আকাশ পাতালৰ নিচিনা পাৰ্থক ক্য নিচিনা হৈ গ'ল আচলতে।
হয়।
উম, হয়, মানে তোমাৰ কবলৈ গ'লে কি হয় আগৰ দিনৰ বিহুৰ যি মাদকতা আছিল সেই মাদকতা আজিকালি নাইকিয়া হৈ গ'ল। আগৰ দিনত বিহু বুলি কলেই মনলৈ যি আনন্দ, ফূৰ্তি, উল্লাহ আহে সেইবিলাক মানে আজিকালি একেবাৰে নাইকিয়া নিচিনা হৈ গ'ল, মানে বিহু বুলি যে কিবা আছিলে এই কথাটো আজিকালি অসমীয়াই মানে পাহৰি যোৱা নিচিনা হৈ গৈছে।
হয়, হয়।
হয়। উম, তাকেহে আগৰ দিনত এতিয়া তোমাৰ চাবলৈ গ'লে এতিয়া উম যে তেতিয়া আমি সৰু আছিলোঁ‌, ককা দেউতাহঁত আছিলে, তেতিয়া আগৰ দিনৰ বিহু বোৰ আমাৰ কেনেকুৱা আছিলে? কিমান মানে মনোমোহা আছিলে? তোমাৰ একদম ধুনীয়াকে গৰু বা বহাগ বিহুৰ কথা যদি আমি কবলৈ যাওঁ। কি হয়, গৰু বিহু গৰু বিহু দিনা আমি ধুনীয়াকে গৰুক গা-ধুৱাও। তাৰ পিছত মানুহৰ দিনাখন এ মানে ডাঙৰক আমি অ' শ্ৰদ্ধা জনাই সেৱা জনাই তেওঁলোকক মানে গামোচা দিওঁ। বা ৰুমাল দিও নতুবা মানে সেৱা লওঁ তেওঁওলোকৰ পৰা। আৰু তেওঁলোকেও ধুনীয়াকে আমাক আশীৰ্বাদ কৰে, কিন্তু আজিকালিৰ দিনত সেইবোৰ দেখা পোৱা নাযায়। আৰু আগৰ দিনত কি হয় আগৰ দিনত বিহুৰ মানে বহাগ বিহুৰ যি উল্লাহটো সেইটো মানে এটা বহুত বেলেগ মানে ফূৰ্তি আছিল। কাৰণ আমি যেতিয়া আমি হুচৰি গাবলৈ যাওঁ হুচৰি গাবলৈ যোৱাৰ লগে লগ গে আমাৰ মানে ফূৰ্ত মনটো কেনেকুৱা ফূৰ্তি লাগি থাকে। কিন্তু সেই ফূৰ্তিবোৰ, আনন্দ বোৰ আজিকালি যুগত নাইকিয়া নিচিনা হৈ গৈছে। হেল্ল'! হেল্ল'! অ' অ' অ', উম আজিকা তোমাৰ এ ভিত্তিক বিহু, গ'ম পাইছা নে তুমি?
হয়, বুজিছোঁ বাৰু!
আগৰ দিনত কি আছিল, ধুনীয়াকে অ' অ' হুঁচৰি গাও, তোমাৰ পথাৰত হুঁচৰি গাও। তাৰ পিছত মানুহৰ ঘৰৰ চোতালত হুঁচৰি গাও। আজিকালি কি হৈছে এক লৈ লৈছে কেইটামূলক বিহু পাতিবলৈ লৈছে আজিকালি। বুজি পাইছা নে তুমি? আমাৰ সংস্ক মানে অসমীয়া সংস্কৃতিৰ কাৰণে কিন্তু বহুত অ' বহুত মানে এটা বহুত বেয়া হৈ গৈছে মানে, আগৰ দিনত যি মানে ফূৰ্তি আছিল, আনন্দ আছিল, সেইবোৰ দিন টো আজিকালি তাৰ তুলনাত আগৰ দিনৰ তুলনাত আজিকালি মানে একদম মানে বিহুটো যেন নামাত আজিকালি বিহুটো মানে নাপাতিলে নহয় কাৰণে এদিন দুদিন মানে এ মানুহে পালন কৰে, কিন্তু আগৰ দিনত বিহু বুলি কলে গোটেই মাহটো বহাগৰ মাহটো হওক। অ' একদম মানে ফূৰ্তি লাগি থাকে মনটো, কিন্তু আজিকালিৰ দিনতটো সেইবোৰ একেবাৰে নাইকিয়া হৈ গৈছে, হয়! তাকে তুমি অলপ কোৱাচোন বিহুৰ বিষয়ে।
আচলতে আ-আজিৰ তুমি কলাই ভিন্ন তুমিতো বহুত ভাল ভাল কথা খিনি কলাই, এতিয়া যদি আমি চাবলে যাওঁ আগত তে উম। গৰু বিহু বুলি ক'লে গৰখীয়াসকল বা ঘৰৰ জ্যেষ্ঠসকল
হয়।
গৰুসমূহ পথাৰলৈ নিম, মাহ হালধি, সানি বা নদীত গা-ধুৱাই। সেইবোৰক উম, এৰি দিছিল কিন্তু আজিৰ দিনত প্ৰায় আমি দেখিবলৈ পাওঁ যে মানুহৰ ঘৰত গৰুৱেই নাই বা যিসকল ঘৰত আছে। অকল হয়, তেওঁলোকে নদীত গা-নুধুৱাই, নিজৰ ঘৰতেই গা ধুৱাই। আৰু আগৰ দিনৰ সেই উলহ-মালহৰ পৰিৱেশ নাই বুলি তুমি কলাই আৰু আজিকালি যদি আমি চাবলৈ যাঁও, বিহুটো মঞ্চ কেন্দ্ৰিক হৈ গৈ আছে।
হয় হয়।
আজিকালি ব'হাগ বিহু বুলি ক'লে সেই বিহু মঞ্চৰ কম্পিটিচন। বা তেনেকুৱা ধৰণৰ-ধৰণৰ এ মানে তোমাৰ কম্পিতিশ্যন বিলাকহে অ', কম্পিতিশ্যন বিলাকহে আমি দেখিবলৈ পাওঁ। কিন্তু সেই আগৰ দিনৰ হুঁচৰি, আজিকালিতো হুঁচৰিতো অকল পইছ তাৰ বাবে গাই কিন্তু আগতেতো সেই পইচাৰ বাবে আমি হুচৰি গোৱা নাছিলো। এটা ফূৰ্তিৰ বাবেহে আমি হুঁচৰি গাইছিলো, আজিকালি
তা হয়।
হয়, আজিকালি এনেকুৱা হৈ গৈছে যেন দুখীয়া ঘৰত হুঁচৰি নাযায় ধনী ঘৰত অকল হুঁচৰিয়ে হুঁচৰি। আৰু যদি আমি এতিয়া চাবলৈ যাওঁ এজন দুখীয়াৰ ঘৰত যিমানখিনি হুঁচৰি আহে, কিন্তু গাওঁ উম সেই অঞ্চলটোৰ এম এল এ বা মিনিষ্টাৰ সেইবিলা ঘৰত সেইবিলাকত হুচৰি দ'ম হৈ থাকে।
দ'ম হৈ থাকে। হয়, হয়, সেইটো একদম সঁচা কথা কৈছে অ'। কোৱা
খৰ ঘৰ উম, যদি দুখীয়া সেই ঘৰলে এটা হুঁচৰিও নাযায়, তেনেকুৱা পৰিস্থিতিও আমি দেখা পাইছো।
দেখা পাইছো।
হয়। তাৰ উপৰিও যদি এতিয়া আমি অকল ব'হাগ বিহুৰ কথা ক'লেই নহ'ব। আজিকালিতো উম, মাঘৰ বিহু বুলি কৈ, আজিকালিতো মাঘ বিহু নাইকিয়াই হৈছে প্ৰায়। আগতে গোটেই গাঁৱৰ মিলি এটা ডাঙৰ মেজি সাজে বা ফূৰ্তি কৰে, ৰাতি চুৰ কৰে কিন্তু আজিকালি-আজিকালিটো সেইটো পৰিৱেশ নাইকিয়াই হৈছে। আজিকালি ল'ৰা-ছোৱালীয়ে নুবুজাই হৈছে যে মেজি কি? বা উম, ভেলাঘৰ কি? সেইবিলাক আজিকালি প্ৰায় চিনি নোপোৱাই হৈছে আৰু আজিকালিতো উম, নতুন প্ৰজন্মখিনিয়ে উম ইনষ্টাত ৰিলচ আপলোড কৰিবলৈ বা চৰ্টচ বনাবলৈহে বিহুক সেই মুগা সাজযোৰ পিন্ধে।
পিন্ধে হয়, হয়। উম, তুমি এতিয়া, অ', কোৱা।
হয়, কোৱা।
অ', এতিয়া তুমি যেখিনি কথা ক'লা, মাঘৰ বিহুৰ কথা ক'লা তোমাৰ ব'হাগ বিহুৰ কথা ক'লা হয়, সেইখিনি তুমি কৈছা একদম শুদ্ধ কথা কৈছা। মানে আজিকালিৰ দিনত বিহু বস্তুটো একম নাই কিয়া নিচিনা হৈ গৈছে। মানে তোমাৰ অসমীয়া সংস্কৃতিৰ মানে অধগতিলৈ যোৱাৰ নিচিনা হৈ গৈছে আজিকালি।
হয়।
উম, মানে তোমাৰ এতিয়া, অ', নাইকিয়া হৈ গৈছে। অ', হয়, হয়, তুমি যে ক'লা এতিয়া কিছুলোকে এ হেৰি এইটো কি বুলি কয় মোবাইলত ৰিল্চ আপলোড দিবলৈহে মুগাৰ সাজযোৰ পিন্ধে ঢুলিয়াই ঢোলটো কান্ধত লয়। সেইটো আচলতে সঁচা কথা কৈছা। কিন্তু এটা কথা এ আৰু তাৰ কিন্তু আৰু এটা কথা হ'ল কি গম পোৱা নাই? তেওঁলোকে যে, তেওঁলোকে যে সেই ৰিল্চ যে আপলোড কৰিছে, তাৰফলত কিন্তু আমাৰ অলপ মানে ভালো হৈছে কাৰণ কি গম পাইছানে? যেতিয়াই মানে তেওঁলোকে সেই ৰিল্চ আপলোড কৰে কাৰণ দেশ, বেলেগ দেশ-বিদেশৰ মানুহেও কিন্তু সেইবোৰ ৰিল্চবোৰ মানে দেখা পায় আৰু তেওঁলোকে মানে অ', তেওঁলোকে তেতিয়া মানে আমাৰ বিহুতো মানে অলপ উম, আ, এ, বেলেগ দেশতো যেতিয়া চিনি পাবলৈ ল, অ', সমাজলৈ ওলাই গৈছে সেই তেনেকুৱা হৈছে কথাটো। কিন্তু সেইটো ক্ষেত্ৰত ভাল হৈছে। অ', হয়, হয়। কিন্তু আচলতে সেই মানে, সেইবোৰ, সেইটোৰ কথা চিন্তা কৰিয়ে আকৌ তুমি, এতিয়া আমি অসমীয়া সংস্কৃতিটো জীয়াই ৰাখিলে নহ'ব নহয়, হয় নে নহয়?
হয়, হয়।
আমি সম, আমি সমাজলৈ ওলাই যাব লাগিব আৰু তুমি এতিয়া বহাগ বিহু, মাঘৰ বিহুৰ কথা কলাই। আহ, তাৰপিছত এতিয়া আমাৰ আছিল কাতি বিহু। কাতি বিহুতটো কি হৈ গ'ল আজিকালি, আজিকালিতো কাতি বিহুৰ একো চানচিতেই নাইকিয়া হৈ গ'ল, আহ আগতে আমাৰ কাতি বিহু কেনেকুৱা আছিল, কাতি বিহুৰ দিনা ৰাতি একদম ধুনীয়াকে হেৰি তুলসীৰ তলত চাকি-বন্তি জ্বলাব, পথাৰত গৈ চাকি দিব আৰু পথাৰত যে চা-চাকি দিয়ে। সেইটো কিন্তু একদম বহুত ভাল কথা মানে কি হয় পথাৰ এনেই চাকি নিদিয়ে, তাৰ বিজ্ঞানসন্মতো কিছু ইমান কাৰণ থাকে। আচলতে আৰু, আৰু তাৰ তুলনাত আজি আজিকালি কি হৈছে গম পোৱা নাই, কাতি বিহুৰ দিনা হ'ওক দেৱালীৰ দিনা হ'ওক। একদম মানুহে সেইবোৰ মানে আহিলেই, একদম বোম ফত ফুটকা-ফুটাই সেইটো আচলতে বহুত বেয়া কথা আকৌ, কাৰণ যেতিয়া বোম ফুটকা-ফুটাই তাৰ ফলতো আমাৰ এ, কিমান প্ৰকৃতি কিমান অনিষ্ট হৈছে।
হয়, শব্দ পদো
য়ে, উম, শব্দ প্ৰদূৰণ হ'ওক, তোমাৰ বায়ু প্ৰদূৰণ হ'ওক মানে আমাৰ একো ভাল হোৱাই নাই তাৰ ফলত, সে আচলতে আমি সেইবোৰ কিন্তু বাদ দিব লাগে, সেই, সেই, বোম ফ ফটকা হ'ওক সেইবোৰ ফুটালে সে, যে, আমাৰ মানে বিহুতটো পালন কৰা হ'ব, সেইটো নহয় আচলত
হয়, হয়, আচলতে আজিকালি কাতি বিহু বুলি ক'লে কাতি বিহু ক, বুলি ক'লে সেই বম ফ কাহে মনত পাৰে, আগৰ সেই তুলসী তলত চাকি গছে, আজিকালি মনত নপৰে।
নকৰে, নপৰে, আৰু তুমি যেনেকৈ ক'লা, মেজি, ভেলাঘৰ সেইবোৰ আজিকালি ল-ল'ৰা ছোৱালীয়ে চিনিয়ে নাপায়, সেইটো একদম সঁচা কথা কৈছা। কাৰণ আগত তে, যেনেদৰে এখন গাঁৱে মিলি, আহ পথাৰত গৈ ধুনীয়াকে ভেলাঘৰ সাজি মেজি বনাই ধুনীয়াকে। তাত ভোজ ভাত খাই, আজি আজিকালিৰ দিনত সেইটো নহয়, নহয় আজিকালিৰ দিনত কি কৰে আজিকালিৰ দিনত মানুহে একদম অ, ধুনীয়াকে য, মানে অনলাইন ন, এইবোৰ বস্তু, খোৱা বস্তু মানে মাতে, এ, আহি পেলাই তেওঁলোকক ঘৰতে দি থৈ যায় হি, সেইবোৰ তেনেকেহে আজিকালি পালন কৰে আচলতে সেইটো কিন্তু কথা নহয় দে, সেই এইটো মোৰ ফালৰ পৰা সেইটো মানে বহুত বেয়া কথা নিচিনা হৈ পৰিছে, আচলতে সেইবাবে আমি এ, মানে সমাজলৈ অলপ ওলাই যাব লাগে, তেতিয়াহে আমাৰ যি অসমীয়া সংস্কৃতি সেইটো মানে আমি জীয়াই ৰাখি পাৰিম আৰু ধৰি ৰাখিব পাৰিম আচলতে। আৰু তা, আৰু সেইটোতো সেইটোৱেই অ, হয়, হয়, সেইটোতো, সেইটোৱে আৰু আজিকালি কি হৈছে? আগৰ দিনত ব'হাগ বিহুত আমি ডাঙৰক যেনেদৰে শ্ৰদ্ধা জনাও, সেৱা জনাও সেইবোৰ কিন্তু আজিকালি নাইকিয়া হৈ গ'ল আকৌ। সেইবোৰ পৰম্পৰা একেবাৰে মানে নাইকিয়া নিচিনা হৈ গৈছে। উম-উম! অঁ। মানে কি হয় আজিকালি দিনৰ ল'ৰা-ছোৱালী সকলো চব মানে আধুনিকতাই মূৰত ধৰি কি কৰিছে। আজিকালি ল'ৰা-ছোৱালীয়ে অকল মোবাইলতে ব্যস্ত হৈ থাকে। মোবাইলতে মানে পঢ়া বিহুৰ সময়ত অকল আজিকালি মোবাইলতে মানুহ দেখা পোৱা যায়। আৰু আগতে আমি যেনেদৰে ডাঙৰক এ সেৱা শুশ্ৰূষা কৰিছিলোঁ, তোমাৰ সেৱা কৰিছিলোঁ। ডাঙৰক বিহুৱান দিছিলোঁ। আজিকালি সেইবোৰো নহয়, আজিকালি কি কৰে গম পোৱা নাই? আজিকালি এতিয়া বিহু আহিলেই ইজনে-সিজনক কি কৰে হোৱাটছপত নহ'লে এ তোমাৰ ফেচবুকত অঁ তেনেধৰণৰ কিছুমানৰ কি কৰে এ এটা মেছেজ লিখি দিয়ে যে সেই হেপী বিহু বুলি। হয় হেপী বিহু বুলি লিখি দিয়ে। আচলতে সেইটো কেনেকুৱা কথা হ'ল?
হয়।
বিহুটো আমাৰ যেতিয়া অসমীয়া সংস্কৃতিৰ এটা প্ৰাণ, তেতিয়াহ'লে আমি সেইটো ভালদৰে উলহ-মালহে পালন কৰিব লাগে। তাৰ বিপৰীতেনো আমি সেই তেনে ধৰণৰ কিছুমান কাম কৰিব নালাগে আচলতে সেইয়াই আৰু। মানুহে কথাটো বুজি পোৱাটো উচিত, মানে আমাৰ অসমীয়া সংস্কৃতিটো ধৰি ৰখাটো উচিত, কাৰণ এ মানে বছৰ যিমানে গৈ আছ আছে। সিমানে সেইবোৰ মানে আমাৰ সংস্কৃতিতো নাইকিয়া নিচিনা হৈ-হৈ গৈ আছে, তুমি গম পাইছা নে কথাটো।
হয়-হয় ভাই।
অ! উম, ঠিক সেইয়াই আৰু। আৰু এ, আমাৰ আমি এতিয়া সেইটোৱেই চিন্তা কৰিব লাগে যে, আমি কেনেদৰে অসমীয়া সংস্কৃতিটো মানে জীয়াই ৰাখিব পাৰোঁ। তাকে। আজি সময়ো বহুত হৈ গ'ল, তাকে আজিলৈ হ'ব নেকি ন?
হয়।
হেল্ল'! হেল্ল'! আজি লৈ হ'ব তেন্তে।